হেল্ল!
হেল্ল! কি কৰি আছা?
অ', এনেই আছো, তই?
ময়ো এনেই আছো। পিছত চাহ তাহ খুৱালা, আৰু ময়ো খালো। তই খালি নাই?
অ'। অ', খালো খালো।
এইবোলো তাকে ক'ব খুজিছিলো, ইনষ্টাত যে ফটো দিছিলে তাকে লাইক কৰিলো, চাই ভাল লাগছি।
অ', ইতা অ'। আজিকালি আৰু সাম মানে বেলেগ একো কাম নাই, ত সামাজিক মাধ্যমত বাৰু আছোৱেই আৰু কিনো কৰিম।
সেইটোয়ে হৈছে আৰু, চবৰে আজিকালি সামাজিক মাধ্যমতে মানে বিশেষকে নিউজে হওঁক, কিবা সাধু কথাই হওঁক, চব মানে আজিকালি তাতে দেখোন চলি থাকে।
পাচঁ তাতেই থাকে, চব আজিকালি একদম।
আজিকালি উপন্যাস পঢ়িব লাগিলেও ফেচবুকটো খুলিলেই হ'ল আৰু সামাজিক মাধ্যমত, আৰু কথাই নাই।
অ', আচলতে এ, এইটো কথা হয় কিন্তু কি জানানে, আগৰ দিনত ধৰ কিতাপ, উপন্যাস, বা যিকোনো সাধুকিথা অখত থা হক সেই আগৰ দিনত যে, দেউতাহঁতে সাধুকথা ধৰ টোপনি মাৰাৰ আগত এনেকে কৈছ দেউবা, আইতাহঁতে
উ, উ।
আৰু কিতাপ যিটো উপন্যাসৰ কথা ক'লে, কিতাপ গিলা আমি নৰ্মে মানে সাধাৰণ এ, এনেকে পঢ়িলেই ভাল লাগে মানে কিতাপ লৈ ত' তেতিয়া এটা বস্তু ভাবব পাৰা ন! মোবাইলত লৈ পঢ়িলে সেই বস্তুটো নাপায় আচলতে ৰসটো।
তাকেতো যে ছচিয়েল মিডিয়াত মই যে ক'লো উপন্যাসৰ কথা, উপন্যাসখন মানে ষ্টৰিটো পঢ়ি থাকোতে মানে আমি, এটা মানে এখন ছবি বা এটা মানে ভি-ভিডিঅ' থাকে এনেকুৱা ষ্টৰী ত' হৈ আছে। কিন্তু আগতে এতিয়া আমি কিত্ কিত্, অ'। কিতাপত মানে উপন্যাসখন মানে পঢ়িলেই, অ', তাকে আমি মানে মাথাত এটা মানে এটা আমাৰ সেয়া চল মেচিনেৰী এটা মানে সেয়া চলি আছিল, যে এনকে এনকে হৈ আছে।
অ', অ', অ', আজিকালি সেই আৰু।
সেই যুগ
যগ সেইটোৱে, আৰু আজিকালি সামাজিক মাধ্যম বুলি ক'বা গে'লি তই সৰু ল'ৰা-ছোৱালী, সৰুৰ পৰা সৰু মানে চবতকে সৰু ল'ৰা-ছোৱালীৰো আজিকালি সামাজিক মধ্যম আছেয়ে।
অ', মই কিন্তু এইটো বেয়া পাইছো যে, ইমান সৰুতে মানে এইবিলাকত সমাব নালগে।
অ', আচলতে হয়, মানে ইমান সৰুৰ পৰা আৰু বহুতেতো অ', কি আৰু মোবাইলটো ধৰ, এ, কি কৰছে যে সামাজিক মাধ্যমত আজিকালি বিভিন্ন ধৰণৰ তোমাৰ এ, নিজৰ কিছুমান আকৌ ভাল হৈছে যেন নিজৰ প্ৰতিভা কিছ মান কিছুমান এনেকুৱা ঘৰৰ মানুহ আছে যিগিলাকে প্ৰতিভা দেখ খাবা, যাবা নৰে ধৰ ক'ত
উম, এতিয়া অসুবিধা, এতিয়া কিছুমানে ধৰ ভাল ডান্স কৰে, ভাল গান গায়। সেইটো সেইটো এতিয়া ফেচবুকত আপলোড কৰছে। সেনকে চাবা পাৰো। উ, উ।
অ', এতিয়া সিহঁত মানে ধৰ বিখ্যাত হৈ গ'ল, বিখ্যাত হোৱাৰ লগে লগে গোটেইখিনি মানুহে চিনি পোৱা হ'ল। ইটোয়ে সিটোক জানা হ'ল সেইটো এটা ভাল বাৰু।
সেইটোৱেতো ভালহৈছে এতিয়া মানে পিছত মানে সামাজিক মাধ্যমত নিজৰ প্ৰতিভাটো দেখুৱাইছে বা দাঙি ধৰিছে, সামাজিক মাধ্যমে এই গতিকে মানে মানে মানুহৰ আগত বা মঞ্চ এখন পোৱা নাই য'ত মান নিজৰ প্ৰতিভাটো প্ৰতিফলিত কৰিব কাৰণে তেনেকুৱা এখন মঞ্চ মানে দাঙি ধৰছি এ। প্ৰতিভাবান শিশুবিলাকৰ কাৰণে ধুনীয়া ধুনীয়া নাচ ধুনীয়া ধুনীয়া গান গায় সেনেকে সিহঁত মানে বিখ্যাত হৈ পৰিছে, সেইটোত ভাল লাগে কিন্তু কিছ মানে আকৌ এনে ইমান সৰু প পৰা চত সোমাই, উল্টা পুল্টা কামবিলাক কৰি থাকে ইগিলাক
অ', অ', যিগিলা মানে বয়সত সৰু যিবিলাক কাম কৰিব নালাগে সেইবিলাকৰ আজিকালি সৰু বাচ্ছা বিলাকে সোমাই পোৰছে, মানে এটা কথা ভাবিলে আমি কাৰণ সেইবিলাক কথা সেই কিনি তাৰমানে একো জানাই নাছিলো।
এতিয়া মানে ছলী বিলাকৰ চবৰে আছে ইনষ্টা থাকে, ফেচবুক থাকে একাউণ্ট থাকে সিহঁতৰ।
উ, উম, উম, উম।
এতিয়া পঢ়া শুনাৰ সময়তো সিহতে ইনষ্টাত মেছেজ কৰি থাকিব, ফেচবুক চাই থাকব। ভিডঅ' চাই থাকিব কিবা কৰি থাকিব তেনেকে সিহঁতৰ মানে যিখিনি মূল্যবান অ', মূল্যবান সময়ে নষ্ট কৰি আছে সিহঁতে।
উম, উম, সময় নষ্ট কৰি আছে, বা মাক দেউতাকৰ আশা মাক মাক দেউতাকৰ আশা খিনি পান অ', পানী পেলাই আছে সেইটোৱে।
এতিয়া মানে কিছুমান এতিটা কব যে ধৰি এতিয়া আমাৰ জীৱনৰ চবতকে মানে মূল্যৱান সময় সৰু সময়খিনিয়ে মানে সৰু কালৰ।
অ', অ', অ'।
টো মানে এই সৰু কালৰ সময়খিনিয়ে মানে সিহঁতে অ', উম', উ, গছৰ ওঠৰ বা পোন্ধৰ সেনেকুৱা সময়খিনি। সেইখিনি সময়ত মানে সিহঁতে ফোনত থাকে ইনষ্টাগ্ৰাম বা ফেচবুকৰ সামাজিক মাধ্যমত লাগি থাকি কিনে নিজে খেলা ধূলা নক কৰি বাহিৰত ওলাই ননেকে নগৈ মানে এনে ৱেষ্ট কৰি আ খিনি
অ', অ', সেইটোৱে কিম মানে
সিতা
কিন্তু আকৌ সামাজিক মাধ্যমত তই ধৰ বহুখিনি ভালো হৈছে মানে বেয়া হৈছে বাৰু অ কত মই মানি ল'লো কিন্তু বহুখিনি মানুহৰ ধৰ ভাল হৈছে। এটা সামাজিক মাধ্যমত আমাৰ এটা উম এ কিচ আমি ধৰ আগতে যিবিলাক বাতৰি কাকত পঢ়িছিলো এইবিলাক পঢ়বা লগা হৈছিল কিন্তু আজিকালি আমি গোটেইখিনি পায়ে যাওঁ।
ৰাতিপুৱা চকু মেলাৰ লগে ফোনটো চোৱাৰ লগে লগে নিউজখিনি আহিয়ে যাই ক'ত কি হৈ আছে।
নিউজখিনি আহিয়ে যাই অ', সেইটয়ে সেইটোয়ে আৰু অকল নিউজ নহয় যিবিলাক নতুন নতুন তথ্য জানিব লগা মানে জানিব লগা দেই
উম, উম।
সেইখিনি আহি যায় আৰু সামাজিক মাধ্যম বুলি কওঁতে এতিয়া তোমাৰ সেয়াও আছে এইটো কি আজিকালি কিবা এটা তই গম পোৱা নে বা কিবা এটা জানব লগা আছে পটক চাৰ্চ কৰি দিলে আহি গেল সেইটো এটা ভাল হৈছে ধৰ আগৰ দিনত কিবা এটা নাজানা হোৱাতে আমি আমাৰ নিজৰ শিক্ষক শিক্ষয়িত্ৰী বা মা দেউতাক সুধিলো কিন্তু আকৌ মা দেউতাই যদি নাজানে শিক্ষক শিক্ষয়িত্ৰীক সুধবা কাৰণে আমি সেই বস্তু বস্তটো ৰখি থাকিব লাগে না।
ৰখি থাকবা লাগে এতিয়া মানে ইচ্ছা যোৱাৰ লগে বোলে বুজি পোৱা নাই এইটো বস্তু তিয় মিডিয়াত আমি চাৰ্চ কৰি দিলো দিয়াৰ লগে লগে আহি গ'ল চব ক'ত কি কে
অ' হেগেল সেইটোৱে, উম, উম।
এতিয়া মানে টেনছন নাই সেইটোক লৈ ফালে।
টেনচন নাই। আৰু অ' তোৰ বহুখিনি ব্যৱ সাই যিবিলাক ব্যৱসায় কৰা ধৰ মানুহখিনি আছে সেইখিনি মানুহৰ নিজৰ ব্যৱসায়টো ধৰ প্ৰচাৰ কৰিবা লাগে না, কাৰণ বহুত সৰু সৰু আজিকালি ব্যৱসায় আ, কাৰণ আজিকালি আমাৰ ধৰ এইটো কি কৰ্ম যিটো সংস্থাপন আছে সেইটো কমি গৈছে আৰু মানুহৰ পঢ়াৰ মানে যিটো চাকৰিৰ হাৰ সেইটো কমি গছে আৰু পঢ়াৰ মানুহ বেছি হৈ গৈছে, মানে ইডুকেচন চেনেল যিটোহে আছে।
বুজিছোঁ অ'।
বেছি হৈ গৈছে ত' বহুখিনি মানুহে ধৰ ব্যৱসায়ে কৰি আছে এতিয়া বৰ্তমান জীৱন আৰু মই ভাবো ব্যৱসায়টো এটা ভাল মানে হেয়া আৰু। ভাল দিশ আৰু তই পইচা কমাবা
মই সামাজিক মাধ্যমৰ জৰিয়তে বহুতে এইবিলাক ফ্লিপকাৰ্ট মিন ক বিলাকত কাপৰ বেছিকৈ বিক্ৰী কৰি আছে ভালকৈ কিবা বস্তু নিজে বনোৱা বস্তু বিক্ৰী
অ' আৰু এডভাৰটাইজমেন্ট কৰি আছে, প্ৰচাৰ কৰি আছে সেইবিলাকৰ।
ঘৰত আমাৰ মাহঁতৰ নিচিনা মহিলাবিলাক এনে থাকাতকে কিবা বস্তু চস্তু ৰান্ধি কিনে এটা পাকঘৰ দৰে সাজি তাতে আকৌ জমিটো চিগিগিলাকত দি পঠাব প বেচিব পাইছে।
উম, উম, উম।
সেইবিলাকততো বহুত সুবিধা হৈছে বাৰু কবা গেলে।
সুবিধা হৈছে বাৰু উম, উম। এ, সেয়াই আৰু এতিয়া চব বস্তুৰে চব বস্তুৰে যেনেকে ভাল এটা দিশ থাকে বেয়াও দি থাকে সেনেকুৱাই, এইটোৰো এতিয়া ভাল দিশ আছে, তই যদি ভালকে ব্যৱহাৰ কৰে তেতিয়াহ'লে ভাল কৰবা পাৰবি, ভাল দেখা পাবি কিন্তু আ যদি বেয়াকে ব্যাবহাৰ কৰি আছ অ' তেতিয়াতো বেয়া হবয়ে।
সেইটো হয়। কিন্তু মানে চচিয়েল মিডিয়া একাউণ্ট এটা আমি কৰিও সৰু বাচ্ছাৰপৰা মানে দূৰত থাকবা লাগে কাৰণ মানে দূৰত ধৰিবপৰা নাই যদি কিবা প্ৰতিভা আছে প্ৰতিভাটো দেখাব লাগে কিন্তু মানে এ, একাউণ্টো থাকিলে মানে মানে নিজৰ অভিভাৱকৰ মানে তত্বাৱধানত তে থাকবা লাগে আৰু যাতে শিশুটো বেছি মানে তীত সোমাই নপৰে।
অ', অ' সেইটো হয় বাৰু উম। আৰু মই ভাবো এই অকল শিশুটিক মোবাইলটো মানে মাক দেউতাকে ভিডিঅ' কৰি দিয়ক বা অলপ শিকাই দিয়ক কিবা কিন্তু সেই যে মোবাইলটো হাতত দি কেনে নিজক কৰবা দিয়া সেইটো মই নাভাবোঁ আৰু সেইটো দিবা লাগে বুলি।
প্ৰয়োজন নাই নহয় সেইখিনি।
অ' সেইটোৱে। জানবা লাগে, দেখাবা লাগে প্ৰতিভাটো দেখাওক কিন্তু সেই বস্তুটো নকৰে যাতে নিজৰ মানে নিজৰ মাক দেউতাকে না সেই কথাটো বুজবা লাগে আৰু।
তাকে সময়ৰ লগে লগে নিজে শিকবো নহয় গোটেইখিনি কামটো। ক কিনো কৰিব লাগে, তেতিয়া নিজে বুজি পাব। কিন্তু সৰুতে মানে ফোন ফোনটো পোৱা পাছত মানে অ' ফোনটো পাৱা পিছত মানে চচিয়েল মিডিয়া মানে সামাজিক মাধ্যমৰ আমাৰ নিজক ধুনীয়া কৰি লৈ যায় মানে সৰু বাচ্ছাবিলাকক।
অ' হয় হয়।
কিন্তু মানে বাহিৰৰ দুনীয়াখনত যিখিনি খেল ধেমালি আছে, শাৰিৰীক মানে যিখিনি চৰ্চা আছে সেইখিনি পাহৰি যায়।
অ', অ' হয়। এতিয়া আহ যিখিনি মানুহ আছে সামাজিক মাধ্যমত মানে অ ধৰ বহু খিনি আগৰ দিনতকে মানে আগৰ দিনতকে আগ ধৰ যেতিয়া মানে প্ৰথম প্ৰথম মোবাইল ওলাইছিল আৰু সেইখিনি সময়ত কাৰণ তেতিয়া হোৱাটছআপ ইনষ্টাগ্ৰাম আ আছিলে তেতিয়া সেইখিনি সময়ত সেই এটাৰ ইটাৰ যিটো ধৰ সামাজিক মাধ্যমত সমাজত প্ৰভাৱ পেলাইছে হেতু বহুত বেছি প্ৰভাৱ পৰিছে মানে বহুত কম সময়ত আৰু
তাকেতো এতিয়া মানে পতক কে মানে এইটো এক্চুৱেলি হৈছে ৰিভলিউচনতো মানে এনেকুৱা এটা এই যেতিয়া জিঅ' আহি গ'ল জিঅ ইণ্ডাষ্ট্ৰিটো
আহহ আহ
জিঅ' জিঅ' ইণ্ডাষ্ট্ৰিটো আহোতে মানে মানুহ বিলাকে বেছি মানে ডাটা পেক এইটো পালা ন শুনা নাই
অ সেইটোয়ে সেইটোয়ে আৰু আজিকালি আমি সচ আৰু ইণ্টাৰনেট নহ'লে একদম চলবাই নোৱাৰোঁ মানে একদিন ৰিচাৰ্চেই হ'ল লগে লগে নোৱাৰেই
তাকেেতো এতি আগতে এতিয়া সেনেকুৱা নাছিলে আগতে এক জি বি ডাটা ভৰাব লগা হ'লেই মানে বহুত টকা দিব লগা আছিল এশ টকা এনেকুৱা আছিল কিন্তু এতিয়া আৰু এইবিলাকৰ মূল্য নহয় আহিছো মানে মানুহক াতালা
উ লাগিব উম
সেইটোৱে আৰু আৰু এইফালে আমাৰ ঘৰৰো বহুত অ বহুত মানুহ মানে নিজৰ কাম বন বাদ দিিয় চচিয়েল মিডিয়াত সোমাই গৈছে কেল তাতে কি ভিডিঅ'ি চাবৰ কাৰণে বা নিজৰ ঘৰুৱা পৰিস্থিতিটো আওকাণ কৰি তাতে সোমাই গৈছে তাতে দেখাবৰ কাৰণে বহুত বস্তু এনেে কৰি আছে নিজক মানে কষ্ট দিয়ে হলে
কষ্ট দি হলেও অ সেইটোয়ে আৰু সেই মানুহ যিবিলাকে সেনেকুৱা নিজৰ ঘৰৰ বস্তু খিনি আওকাণ কৰি কেনে চাই সেইগিলাকে ধৰ আহ যিগিলা মাধ্যমত বহুতে ভিডিঅ' আপলোড কৰে সেই আপলোড কৰা ভিডিঅ' বিিলাকৰ পৰা আৰু অনুপ্ৰেণিত হয় যে ইহঁতৰ এনেকুৱা হয় কিন্তু আমাৰ কিয় নহয় সেই বছৰটো মানে ভাবি লয় ধৰ সেইটো ভুল অ সেইটোৱে কাৰো লগত আহ মানে কি খাম নহবও পাৰি অ সামাজিক মাধ্য়ম চাই আচলতে কাৰো লগত তুলনা কৰিবা নালাগে কোনেও
দৰকাৰে নাই কাৰণ চবৰে বেলেগ বেলে নিৰ নিৰ জীৱন থাকে জীৱন মতে চবে চলি আছে কিন্তু কোোৱে নিজৰ বেয়াখিনিেদেখাই কিনে ভালখিনিে দেখা থাকিব সেইটো আৰু মানে মানুহ টো নিজকে এৰি দিব নালাগে আৰু
উম
তাকে বোলো কথাখিনি পাতো তোমাৰ লগত ভাল লাগিল কথাখিনি পাতি
অ মোৰো ভাল লাগিল বাৰু কথাখিনি পাতি
দে বাৰু এতিয়া ৰাখো উম
অঁ অঁ